হেল্ল'
হেল্ল'
অ' কি কৰি আছ?
হেল্ল'
অ'কি
এ আছো। আছো আছো এনে শুনিছা অ এই খাই পেলাই বহিলো অ' খালো। খালো। মই আৰাম কৰি চাউলকেইটামান জাৰিব ওলাইছো। আহ
অ আজি কৰ'বাত যোৱা কথা আছিলে নগলি? এ আছো এনেই। অ'
অ মানে চাউলো শেষ হৈছে যে উম। বানি আনিলে চাউল। চাউলো বানি আনিলে যে সেইকাৰণে মানে আৰু
মিললৈ-
একেবাৰে হেৰি কৰি ল অ জাৰি ফুকি অ মিলত গৈছো
মিলত গৈছিলে বোলে আজি?
আহ মিললৈ গৈছিল ন আহ মিললৈ গৈছিলে। অহ
আহ। ভাল আৰু খবৰ খাতি।
আহ 'ভালে আছো।
অহ
চাউল বুলো নাইকিয়া হৈছে। মিলৰ পৰা আহি পালে যে হা।
অ ভাতিবেলাহে যাবি চাগে অলপ ওলাই পেলাই ভাতিবেলা হে যাবি চাগে।
আহ আহ ভাতি পেলাইহে যামা আৰু এ চাউল তাউল জাই কৰি আজৰি হৈ লওঁ। ভাত খালে আৰু।
নাই খামহে।
অ কিহৰে বনালে?
কিহে বনালে মানে দালি বনালে, কচু পাত পাতত দিলে কচু পাতত দিছে।
অ' অ'।
তাৰ পিছত আকৌ এনেকে কণী চনী বইল কৰিছে উম। হে-
হয় নেকি।
উম
আহ বাকী কওক লৰাটো কত আছে?
লৰাটো স্কুলৰ পৰা আহিছে, গাটো বেয়া।
অঁ কাইলৈ পৰীক্ষাৰ ওচৰত আমাৰ গা বেয়া কৰি লৈছে আৰু।
উম কাইলৈ স্কুললৈ যাব আছে পৰীক্ষা আছে। আজি স্কুল নালাগে বুলি ক'লো যাবলৈ গলে।
আহ একো নহয় দিয়া।
হম। অ' গৈ হে আহি পালেহি।
অ'অ'
আহিলে যি দুষ্ট কৰি আছে, এতিয়া আকৌ এইয়া হেৰিহঁতৰ ঘৰলৈ গৈছে, বৌ বৌয়েকৰ ঘৰলৈ গৈছে।
অ'
চাইকেল লৈ তা পালেগৈ, তাতো বৌ বৌয়েকৰ গা বেয়া বোলে জ্বৰ।
চাইকেল চলাব পাৰা হোৱা পৰা খা খোজ কাঢ়ি নাযাই, আহ।
অ' দিয়া।
তাপৰা পথাৰ চথাৰ যোৱা নাই?
অ' গা বেয়া।
অ।
আহ' এইয়া চা কাম বন কৰি মেলি লওঁ হে আজৰি হওঁ।
অ'
উম'
এ ধান লগোৱা মানুহে বিচাৰি ফুৰিছে নহয় পথাৰলৈ
হয় নেকি?
উম'
কোনে বিচাৰিছে বা?
এই কোনোবাই কৈ আছিলে কছে পথাৰ ৰুবলৈ হৈ আছিলে এই বৰজনীয়ে কছে। কৈছিলে, কৈছে আমাৰ কঠীয়া ওখ হৈছে তুলিব হৈছে। তাকে মানুহ দুজনী মান বিচাৰি থাৰিব লাগিব বুলি কৈছে মই বোলো আমাৰ ওচৰতে আছে পাবি বোলো
উম প্ৰশ্ন
কঠালৈ যোৱা চিন্তা কৰা নাই।
উম
ঘৰতে কাম কৰি শেষ নহয় আৰু। কিনো পথালে যাব
উ
এতিয়া ৰ'দ ৰ'দ পাত দিছে এতিয়া কাপো শু কানি ধুই মেলি ল'ব লাগে
নহ আকৌ আমাৰ মহানামো পাবহিয়া।
হয় কেতিয়ালৈ হয় আৰু মহানামখন
হবহিয়
অ কেতিয়ালৈ কেতিয়ালৈ কওঁতে কওঁতে আহিয়ে পাব আ।
উম ল'ৰা-ছোৱালীবিলাকৰ গ গৰম বন্ধতে হব আও।
অ অ হয় ল'ৰা ছোৱালী খাই শেষ কৰিতো দিবই বন্ধ চাগে।
অ বন্ধ দিবই চাৰি তাৰিখ মানৰ পৰা বন্ধ হবই।
অ
পালেহি সি তোমাৰ আহিছিলে গ'লেই হে
অ হা কৃষ্ণ ভাতকেইটা খাই লৈছো বৰ ভাগৰ লাগিছে মানে হ ভাতকেইটা খাই পেলাই লছোতে বৰ ভাগৰ লাগিছে তথাপিও চাউল কেইটা বোলো জাৰি কৰি লওঁ
উম
উম নল'লে নহ'ব।
উম
তাকেহে আপোনালোকক কি কি ধান বানি আনিলেনো। ন নাই অনিলে নাই?
ধান আয়ি তেতিয়াই বানি আনা, বৰা ধান বানি আনিলে।
হা
তাৰপিছত আকৌ হেৰি জয়মতী
তয়মতী আনিলে নে বাানী আনিলে এবা খাইহে চাব লাগিব এসাঁজ
উম সলাব লাগিব দে
আহ সলাব লাগিব অ অ কেনেকুৱা হোৱা ট্ৰেছটো তেতিয়া গম পাম ন আহ অ অ ভালে ক খাব লাগে বতৰৰ ফল বতৰতে খাব লাগে
কঠাল জামুক
অ বতৰৰ ফল বতৰতে খাব লাগে এতিয়া কঠাল খাবলৈ আছে কথাও খাব লাগে জামুক খাব হৈছে জামুক খাব লাগে আম খোৱা দিনটো গল আম খালোৱাে ন উম আম ধেৰ এবা একেবা এতিয়াও আছেহে মানুহ কিছু ঘৰত আমাৰ হে নাইকিয়া হল মানুহ কিছুমানৰ ঘৰত আছে এতিয়া আহ আমাৰহে নাইকিয়া হৈছে
তোক দেখি পেলাই বো এটা দিবি বুলি লোৱা সে লৈ আহিলোগৈ, নিজে গৈ, উম।
ছোৱালী ক খুৱাব লাগে এতিয়া।
উম, খাই আছো এইকেইদিন বাৰু কঠাল, গুটি কেইটা বেছি ভাল লাগে।
গুটিকেইটাৰ কাৰণেটো কঠাল খাবলে পাগল।
উম।
এনে বা ইমান কঁঠালৰ প্ৰতি হেৰি নাই। গুটিকেইটা পালে ভাল লাগে যে।
অহ। ভালে লাগে বাও।
বাকী ক খবৰ খাতি কেনেকুৱা চলি আছে? হা?
ফুৰিব গ'লে যা, ওলাবি বোলো।
যাম দিয়ক, কাম বন আজৰি কৰি লম আও অ। এতিয়াটো ইফালে সিফালে ফোন বিলাক কেনেকুৱা খবৰ?
নাই দে মই ফোন কৰিছো হে এতিয়া তোৰলৈ।
অঁ, অহ।
উম, উম।
কৰি থাকিব লাগে মাজে মাজে আকৌ, অহ।
দেৰিকে কৰিম আও। মানুহজন আহি পাইছেহে আক। সি আহি পাইছেহে।
অহ।
সেইকাৰণে।
হয়, কৰিব মন গলেও মোবাইলটো এতিয়া নাথাকে যে নহ?
অ', মোৰতো সেইটো ভালেই হোৱা নাই আকৌ।
অহ। হ'ব দিয়া, অহ, ভাল হ'ব দিয়ক।
তেওঁ গম পালে, হয়।
হয় কিবা কামত লাগি আছে চাগে।
অহ'। তাকে এদিন যাবলৈ দিব লাগিব, যাই পেলাই চাই আহিব দিব লাগিব।
অ', অ, যাবলৈ দিব।
যোৱাৰ কথা কৈ আছে, এতিয়া কেতিয়া যায়। আজৰি পোৱা নাই যে হাল বাবলৈ গৈ আছে।
হয়, অ' সেইফালে কাম নকৰিলেও নহয় হয়নে?
উম উম, এপাক ফুৰিব যোৱাও হ'ব আও। উম!
কাম নকৰিলেও নহয় এতিয়া, অহ'। এ ল'ৰা-ছোৱালীৰ পৰীক্ষা শেষ কৰি পেলাই যাব আৰু দিয়া।
উম।
যাওঁ বুলিনো ক'ত যাব পাৰি, টকা পইচা ঢেৰ লাগতিয়াল মখ মুখতেতো অ'ত যাওঁ ত'ত যাওঁ লাগিয়েই থাকে ন।
অহ'।
এতিয়া পাই পইচা সুবিধা, ল'ৰা ছোৱালীৰ লগতে ঢেৰ খৰচ কৰিব লাগে। আজি, অ'। আজিহে আজি স্কুলত দিয়া কাইলে ক'বাত দিয়া, এনেকৈ কৰোতেই আও। নিমিলে গৈ। অ'। মিলিলে আৰু পিতিককে, অ। মিলাই কৰি তেও যাব লাগে। মাজে সম ভালে কৰিলে দিয়ক, ফোন এটা কৰিলে, মই কৰিম বুলি ভাবিহে আছিলো।
অ', মই বোলো কোনটো কৰি লওঁ আকৌ কামত ব্যস্ত হৈ গ'লে নোৱাৰোগৈ দি
হ, অ, অ।
সেই ওচৰৰ দাদাহঁতৰ ঘৰ পোহ, আজি পুৰা মাছ ধৰিছে।
ক'ল।
কথাত
অঁ কাৰোবাৰ ফিচাৰী মাৰিছে চাগে আৰুনো অঁ। অ' অ' ফিছাৰি।
বহুত, আহ বহুত মানুহে কিনি আনিছে। উম।
মাৰক দিয়ক, মাৰি পেলাই কিবা এটা পাব আকৌ বেছিলে।
আহ।
উম কিয়নো নহলে আকৌ ফিচাৰি খান্দে হানে কিয়নো ফিচাৰী খান্দে নহ'লে একো এটা যদি নেপায়ে, অ তাকেই। সেইবিলাকে আও।
হয় আকৌ। ভালে লাগে, অ নিজৰ খুৰী মাছ হয়।
হ।
আগতে আমাৰ পুখুৰীটো দিয়ে, এতিয়া আমাৰ পুখুৰীটো পুৰা জংঘল হৈ গল আৰু।
হয় নেকি?
বাপা নাই আম
উম ন চাফা-চুফা কৰি পেলাই সেই ইব লাগে দিব লাগে ঘৰতে মাছ কেইটা থাকিলেও ভাল। অ'।
তাৰ পৰা এতিয়া জংঘলে বাঁহ বেলেগৰ বাঁহে আগুৰি ধৰিলে গোই
পানী নৰয় নে কি, কি?
হা পানী ৰখে একে বাঁহে আগুৰি ধৰিলে গোটেই পুখুৰী।
অ' সেইবিলাক চাফা কৰিব লাগিছিলে, গৈ পেলাই।
গোটেই বাঁহে একে আগুৰি ধৰিলে আকৌ বেলেগৰ বাঁহ এগাল।
হয় নেকি? কৈ পেলাই চাফা কৰাব লাগিছিলে ন। ফিচাৰিটো খান্দি পেলাই এনেই থৈ দিয়াহে আও এতিয়া।
উম, এনেই থৈ দিয়া হৈছে তোক সজাই থৈ দিয়া হৈছে।
আহ, হয়। এ হ'ব দিয়ক মইও চাউল কেইটা জাৰি লওঁগ শুনিছা, মইও বোলো চাউল টা যাই লওঁ হ'ব দিয়, অ ৰাখি দিয়ক।